হেল্ল'।
অ', কোৱা
কি কৰি আছা?
এনেই মোবাইল চাই আছিলোঁ। তুমি কি কৰি আছা?
মই এ, এনেই বাৰু বহি আছোঁ। খবৰ পাতি ভাল?
অ', ভাল। তোমাৰ?
অ', মোৰো ভাল। চাহ-তাহ খালা নে?
অ', খালোঁ এইমাত্ৰ
এইমাত্ৰ অ', মইও খালোঁ। এ, অ', হ'ল মই খোৱা ৰাতিপুৱাই খাইছিলোঁ মই ছয়টাতেই ইমান চাহ না ভাল নাপাওঁ লাল চাহ খাওঁ মই। হ'লে গাখীৰে খাওঁ অহ, সেইকাৰণে। কি বোলে আজি অলপ মোবাইলৰ বিষয়ে কথা পাতো দিয়া।
অ', ঠিক আছে কোৱা।
অ', তোমাক কেনেকুৱা টাইপৰ মোবাইলটো ভাল লাগে?
মোকটো এনে আইফোন ভাল লাগে মানে মই আইফোনটো মই এনে অ' ফ্ৰেণ্ডৰ আছে, মোৰ ফ্ৰেণ্ডৰ এজনী অ', এনে ভাল লাগে। ময়ো কিনিম বুলি ভাবিছো কিন্তু এতিয়া পইচা নাই হাতত সেইকাৰণে কিনা নাই আৰু আইফোনে ভাল লাগে এনেই আৰু চেমচং এই চেমচাং আল্ট্ৰা যে আল্ট্ৰা থাৰ্টিন ফ'টিন সেইবোৰ থাকে ন' সেইবোৰ ভাল লাগে।
উম, তোমাক দেখোন দামী দামী ফোনবোৰ ভাল লাগে। এতিয়া বৰ্তমান মোকটো এনে ক'ব গ'লে আসিবন ভাল লাগে, আইফোন ভাল লাগে আৰু তোমাৰ চেমচাঙো ভাল লাগে। আৰু এণ্ড্ৰ'ইডো ভাল লাগে। এণ্ড্ৰইড বেয়া লাগা নহয় ভাল লাগ আৰু বৰ্তমানটো এণ্ড্ৰইডে ইউজ কৰি আছোঁ। তুমি কি ইউজ কৰি আছা? কি ফোন ইউজ কৰি আছ
এতিয়া মই এ এণ্ড্ৰইডে ইউজ কৰি আছো এণ্ড্ৰইড ৰিয়েলমি ইউজ কৰি আছো অ মোৰ অ মানে ভালে আছে ৰিয়েলমি নাইন নাইন ফাইভ জি হয় এইটো মানে ফাইভ জি আছে এইটো মবাইলটো মানে ফাইভ জি মানে ফ'ৰ জিও নাই আগতে চলোৱা মোবাইলৰ ফ জি আছিলে এইটো ফাইভ জি আছ লি বুলি ভাল লাগে আৰু নে চালাব পাৰি আনলিমিটেড হে কাৰ
হয় নেকি অ কিমানত লৈছিলা তুমি অ মোৰ ফৰ জি হয় বাৰু মোৰ আজি তে সাত বছৰ আগতে লৈছিলো তেতিয়া ফাইভ জি ওলোৱাই নাছিলে
আচ্ছা সেইকাৰণে অ নতুনকে লৈছো মই মই এ টুৱেন্টি থাউজেনৰ হয় মোৰ
অ
অ অ এতিয়াতো কমিল চাগে মানে যেতিয়া মই লৈছিলো হয় গ'ল চাৰি পাঁচ বছৰ মান হৈ গ'ল তেত তিয়া লোৱাৰ টাইমত বা বি বিশ হাজাৰ আছিল এতিয়াতো কমিল চাগে পোন্ধৰ হাজাৰ মান হল চাগে সেইকাণে
অ অ ততিয়া বিছ হাজাৰ আছিলে অ ক কে কৰ' পৰা লৈছিলা
অ লৈছিলো আমাৰ তাত তে তাত দোকান আছে তাৰে পৰা লৈছ অহ
হয় নেকি অ অ অ আই ফ তোমাৰ সেইটো ফোনত বেছি কি ফিচাৰটো ভাল লাগে তোমাৰ
মোৰ এইটো ফোনৰ কেমেৰা ভালে আছে ৰিয়েলমি হলেও মানে কেমেৰা বৰ ভাল আছে আৰু এইটোৱে ফিচাৰ মোৰ ভাল লাগে কেমেৰা ভাল আছে আৰ চাৰ্জো পটকে হৈ যায়
উম চাৰ্জো পটকে হৈ যায় নিল অঁ অঁ আগত আগতে কি ফোন ইউজ কৰি আছ লা
আগতে মই চেমচং ইউজ কৰি আছিলো
চামচং ইউজ কৰি আছিলা অ। ছেমছাংটো ছেমছাংটো ভাল লাগিছিল নে?
অ ছেমছংও ভাল লাগিছিল ছেমছং টো ভালেই হয় এইটো ছেমছংটো মানে এনে ছেমছংৰ পুৰণা মডেল হয় ন এইটো।
হয় হয় অ। অ ভৱিষ্যত তুমি আইফোন ল'ম বুলি ভাবিছা।
হয় তুমি
ভৱিষ্যত বাৰু চাওক। কি হয় মোৰো আইফোন লোৱাত ইচ্ছাটো আছে। কিন্তু চাব বাৰু কি হয় এনেকুৱাতো ভাবা না ক'ব নোৱাৰো কি মই এইটোয়ে ফোন ল'ম বুলি। আগতেটো বাৰু মন আছিলে ষ্টাৰ্টিঙৰ পৰা আই- ফোন লোৱা। যেতিয়া আইফোনৰ দাম বোৰ গম পালো। অ তেতিয়া মই ভাবিলো অঁ মই লম বুলি ভাবিছো আৰু কেইদিনমান লাগিব সময় মানে পইচা অলপ ছেভিং কৰিব লাগিব, তাৰ
আতছা আগতে কি মোবাইল ইউজ কৰিছিলা তুমি?
আগতে মই টেকন' বুলি ইউজ কৰিছিলো এ চাইনিজ কোম্পানীৰ মোবাইল টেকন'। অ সেইটো ফোনটো ভাল আছিলে কেমেৰা কোৱালিটি ভাল আছিলে খালি তাৰ অলপ হেং মাৰিছিলে মোবাইলটো আৰু তাৰপিছত এখন ফোন ললো এ খন ফোন আজিলৈকে হেং মাৰা না
এনে কিমান বছৰ চলালা এইটো ফোনটো?
ট্ৰেকন'তটো মই চলালো অ দুবছৰ মান চলালো।
আতছা মইতো ছেমছোং পাঁচ বছৰ চলাইছো। এনে মানে এইটো কিবা হৈ গ'ল মান এনেতো ভালে আছে। ছেমছাং এইবাৰ মানে মই শুওতে গাৰুৰ তলত থৈ দিছিলো আৰু গাৰো গাৰুৰ তলত থৈ কিনে মই শুই গৈছিলো। তেতিয়া মানে কিবা হৈ গ'ল মানে, ডিচপ্লেটো বেয়া হৈ গ'ল।। টো পৰা একদম কলা হৈ গৈছিল সেইকাৰণে আৰু এইটো বনোৱাই নাই আকৌ আৰু ব মানে বেয়া বেয়া হৈ গৈছে এনেই ৰাখি দিছো আৰু
অ মানে মোৰ চেমচাং মোৰ টেকন' মোবাইল ফোন হেৰাই গৈছে তাৰপিছত মই সেইখন অ ৰিয়েলমি ত ললো এইটো হেৰাই গৈছিল মানে ৰিয়েলমিত তটো লৈছিলে অ দাদাই লৈছিলে তাৰপিছত দাদাক কলো এক্সেঞ্জ কৰো দাদাই কলে হব কেইদিন লাগি এক্সেঞ্জ কৰো ব বুলি গলো দাদাই কৰবাত লৈ গৈছিলে আৰু সেইটো মোবাইলটো চুৰি হৈ গ'ল তাৰপিছত দাদাই মোক এ ৰিয়েলমি ফোন দি দিল তাৰপিছত এই ৰিয়েলমিখন মোৰ সাত বছৰ মান হ'ল অ অ তেনেকুৱা
মইতো এনে মইতো এনে তিনিটা মোবাইল চলাইছো তিনিটা আগতে এটা আছিল চেমচং সেইটো সৰু আছিল বেলেগ এইটো পুৰণা মডেল আছিল তাৰপিছত আকৌ এটা চেম চং লৈছিলো মানে সেইটোও বেয়া হৈ গৈছিল তাৰপিছত আকৌ এটা মানে সেইটো যোনটো আগৰটো লৈছিলো ছেকেণ্ডহেণ্ড আছিল তাৰ পিছত এটা নতুন কিনিলো আৰু এইটো এতিয়া আৰু এটা নতুন কিনিলো আৰু এইটো থৈ দিছো আৰু বেয়া হৈ গ'ল ন সে
অ অ অ
আৰু মোবাইলৰ আজিকালি টো অলপ কিবা বেয়া হ'লে কিমান পইচা লৈ আহ হাজাৰ বাৰশ পোন্ধৰশ ইমান লয়ে লয় ন সেইকাৰণে আৰু বনোৱা নাই
এটা ৰিয়েলমি ফাইভা এটা আ ৰিয়েলমি নাইন প্ৰ'
আতছা এনেই তুমি দুটা মোবাইল কিহৰ কাৰণে ইউজ কৰা
এনে পাৰ্চনেল ইউজ আৰু কিবা কিবি গান চান শুনাৰ কাৰণে এটা মানে মোৰ এটা যোনটো ৰিয়েলমি নাইন প্ৰ' সেইখন মোবাইলৰ মানে বে টেটো বেটৰী প্ৰব্লেম আ ছে বেটৰীটো মানে নিটিকে তাৰ কাৰণে মই উম, দুটা মোবাইল ল'ব লগা হ'ল মানে বেলেগ এটা ফোন লৈছো। সেইটো ৰিয়েলমি ফাইভ আই। অ', তাতটো অলপ মানে ভালেই আৰু। তোমাৰ বেটৰীটো টেকে আৰু।
হয়, মোৰটো মোবাইলৰ এতিয়া বেটৰীটোৰ একো ইছু হোৱা নাই। এনে আৰু এ, বে যিটো ইছু হোৱাই নাই মানে এনেই মোৰ মোবাইলৰ ডিচপ্লেটো বহুত এইটোত ভয় থাকে পৰিলে আৰু স্ক্ৰেচ আহি যায় সেইকাৰণে সেইটোৱে বেয়া আৰু।
হম, যত্ন যত্ন লাগিব মোবাইলৰ কাৰণে।
হয় যত্নটো লাগেই কিন্তু মই এবাৰ ডিচপ্লেও চেঞ্জ কৰিছিলোঁ মানে মোৰ এবাৰ ডিচপ্লে এবাৰ পানীত পৰি কিনে বেয়া হৈ গৈছ ছিল তাৰপিছত এ, এবাৰ চেঞ্জ কৰিলোঁ।
পানীত পৰি চেঞ্জ হৈছিলে? তাৰপিছত আকৌ বদলাই সলালা তুমি? আকৌ আকৌ মানে ডিচ প্লে মানে আকৌ ক্ৰেছ হৈছে তোমাৰ।
অ', আকৌ ক্ৰেছ হৈছে এতিয়া এতিয়াটো একো
অ', মানে তোমাৰ ইমান যত ন' নাই বাৰু মোবাইলৰ সেইকাৰণেই চাগে।
যত্ন আছে আৰু কেতিয়াবা এনেকুৱা হয় যে ন' হাত তৰ পৰা ফিচলি পৰি যায় আৰু সেইটোৱে।
অ', মোৰ মোবাইলটো একবাৰ মোৰো তিনি চাৰিবাৰ ডিচপ্লে গ'ল। নকওঁ ডিচপ্লে যোৱা নাই বুলি। এতিয়া বৰ্তমান মই মানে মোবাইলটো অলপ ছেফলি থওঁ। সেইকাৰণে এতিয়া এ ক্ৰেছো অহা নাই, আগতে ধেৰ আহি এতিয়া এটা ক্ৰেছো অহা নাই। চাৰি পাঁচ বাৰ মই চেঞ্জ কৰিলো। একবাৰ মই ওঠৰশদিকে এটা ভাল চাইজ ডিচপ্লে লগাই লোৱা। সেইটো ডিছপ্লে লগোৱাৰ পিছত এতিয়া মোৰ টেম্পাৰ ডিছপ্লেটো মানে পৰিলে পটকৈ ডিছপ্লেটো ভাঙি নাযায় টেম্পাৰে ভাঙে। সেইকাৰণে ভালে আছে বৰ্তমান চলাই আছো, ভৱিষ্যত ভাবো যি এইটো-এইটো কাম চলাব পালে ভালে।
অ' আৰু এনে কিপেড মবাইল ইজ কৰি পাইছানে?
ফাৰ্ষ্টত এটা মাইক্ৰমেক্স বুলি এটা কি'পেড মোবাইল আছিলে। সেইটো মোবাইলত পুৰা গান শুনিছিলো, সেইটো যে দিনবোৰ পাহৰি নাযাওঁ, এইটো ফোনত গান শুনিছিলো, লগ বন্ধুক মেছেজ কৰিছিলো, তাৰ পিছত পিছত ভাল লাগিছিলে।
ময়ো আগতে এটা মোৰ ফোন আছিল আইটেল বুলি সেইটো ফোন ইউজ কৰিছিলো, এটা আছিল মাৰ ফোন। এইটো নাম কিবা আছিল ন নাজানো, সেইটো ফোনত ভাল কিন্তু এইটো, ফোনত অ' ফ্ৰণ্ট কেমেৰাও আছিল। কিপেড আছিল কিন্তু, ফ্ৰণ্ট কেমেৰা আছিল, মই সেইটো ফোনৰ পৰা ইমান ফ তুলিছিলো আগতে। এতিয়া স্কীন টাচ মোবাইল নাছিল ন, তেতিয়া ইমান ফটো তুলিছিলো এইটো অ এইটো মোবাইলৰ মানে ইমান ফ্ৰণ্ট কেমেৰাও ইমান ভাল আছিল, আৰু বেক কেমেৰাও ইমান ভাল আছিল। ছিল মই কিমান কেইটা ফটো মই উলাই কিনাও আনিছিলো ঘৰত।
হয় নেকি, অ'-অ' ভাল লাগে অ' সৰু ম'বাইল। ভাল লাগে ফোনবোৰৰ আৰু কেমেৰাবোৰ আগতে মানে কেমেৰা থকা মোবাইল থকা বুলি ডাঙৰ মানে অলপ ভাল লাগে। এতিয়াতো ইমান এইটো নাই। আগতে কেমেৰা থকা মোবাইল এতিয়া মোবাইলতো এনেকুৱা ভেলু নাই, চাৰি পাঁচ হাজাৰতে ভালচাই এটা মোবাইল আই পোৱা যায়। হয় কি নহয়, অ'-অ' তোমাৰ তোমাৰ এয়া ঘৰত কেইটা ফোন আছে?
মোৰ ঘৰত দু দুটাই ফোন আছে, ভাইটিয়ে এটা চলাই আৰু এটা মই চলাওঁ। আৰু আৰু এনে দুটা মোবাইলটো বেয়া হৈ আছে, এতিয়াও ঘৰতে আছে এইটো এইটো ইউজ কৰা নাই আৰু এনে বনোৱাও নাই। ইউজ নকৰো মা- দেউতাইটো ইউজ কৰে মোবাইল সেইকাৰণে আৰু মোৰ আছে ভাইটিৰ আছে।
হয় নেকি, দুটা ফোন এনে মানে পৰি আছে মানে ইউজ কৰোৱা নাই।
অ হয়। সেইটো কৰা নাই আৰু। সেইকাৰণে মাৰ সেইটোৱেই যিহেতুো মই ক'লো চেম চেমচং আছিল আগৰ খিনি এইটোয়ে চেমচং এতিয়া আছে।
অ' আজিকালি যুগত মানে মোবাইল নাথাকিলে বহুত ডাঙৰ সমস্যা হৈ গৈছে হয়নে নহয়। মোবাইলটো লাগে, মোবাইল নাথ থাকিলে এটা ডাঙৰ সমস্যা কৰবাত গলা কিবা লাগিলা অনলাইন পেমেণ্ট অনলাইন চব মোবাইলৰ হয়, তুমি ক'ত আছা লোকেচন যাব হ'লে মোবাইলৰ পৰাই মানে জীৱনৰ মানে এটা এইটো অংগ নিচিনা
হয় আৰু এইটো আগৰ দিনৰ এটা ফোন আছিল, টেলিফোন সেইটো ইউজ কৰি পাইছা নে তুমি?
অ' টেলিফোনো ইউজ কৰিছিলো আমি
আচ্ছা নাই মইতো নাই কৰা এনে কৰিব মন আছে। ছিল কেতিয়াও কৰা তুমি কৰিছিলা নেকি?
অ' মই কৰিছিলো টেলিফোনত তোমাৰ আ নাই, নাই দোক এটা দোকানীৰ তাতে আছিলে সেইটো দোকানীৰ তাতে আমি পইচা লৈ গৈছিলো। খোলা পইচা, নোট পইচা নলয় মানে খোলা পইচা কৰিকে লৈ যাও একটকীয়া, একটকীয়া এক টকা দিলে অ' এক মিনিট কথা, এক মিনিট নহয় পোন্ধৰ ছেকেণ্ড মান কথা পাতিব পাৰি। দুই টকা দিলে ত্ৰিশ ছেকেণ্ড এনেকা পইচা দি কে আমি কথা পাতিছিলো। আৰু তেতিয়া এক টকাৰ ভেলুত ধৰি লও পাঁচ টকামান আছিলে।
অ' আচ্ছা।
এক টকাত চাৰিটা চকলেট পাইছিলে।
হয়, হয় এইটোতো মই ইউজ কৰি পোৱা নাই, ময়ো ভাৱিছিলো ইউজ কৰিম বুলি। এনেকুৱা টো ইউজ কৰি পোৱা নাই আগৰ দিনত আছিল সেইবোৰ ফোন বেছি। ঠিকে চলি টেলিফ আজিকালিও চলে আৰু বিজনেচ কাৰোবাৰ তেনেকুৱা থাকিলে সেইটো চলে আজিকালি বহুত বন্ধ হৈ গ'ল আৰু আগতে আছিল কিবা কিবি যেনেকুৱা তোমাৰ কল চেণ্টাৰ পৰা কল আহে ন সেইটোতো তুমি তাত তে সেনেকুৱাই ফোন ইউজ হয়
হয় নেকি অ' অ' অঁ টেলিফোনতো ৰিচাৰ্চ থাকে এ বেলেগকে থাকে বছৰ থাকে
হয় ঠিকে কলা
অ' দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত কথা
অঁ ঠিক আছে দিয়া